দাদা কি কৰিছে?
এই মই আপোনাৰ ঘৰতে আছো আ।
এ মই বোলো এনেই বাৰানদাতে বহি আছো, ভাত খালে?
অ খালো দিয়ক, আপুনি খালে?
এ মই খালো, খাই পেলাই মানে এইয়া বাৰানদাখনতে বহি আছো, মোৰ মানে মাথাটো ইমান বিষ নহয়, মই এতিয়া কি কৰিম আৰু সেয়া বহি আছো আও।
হয় হয় কিহে খালে ভাত?
মাথা ভিতৰত কিবা ট্ৰিপমেন্ট কৰে নেকি?
মা আপোনাৰ মাথাটো বিষ মানে আপুনি আজি চাগে মোবাইল বাইল চালে চাগে ন দিনত বহুত।
মই আপোনাৰ লেপটপত কাম কৰি আছিলো।
অ হয় বাৰু মানে আপোনাৰ কি হৈছে আপোনাৰ এয়া লেপটপত মানে বেছি কাম কৰি থাকিলে আপোনাৰ মানে এনেকুৱা হয়, আপুনি চাগে মানে যি আপোনাৰ মানে পোহৰটো চকু ৰশ্মিৰ যেতিয়া পৰে ন একেৰাহে যেতিয়া আপুনি কামতটো কৰি থকা যায় তেতিয়া মানে আপোনাৰ মানে এনেকুৱা ধৰণৰ মা আবিষে দেখা দিয়ে বুজিছে, আপুনি কি কয় হেৰি কৰা নাই আপুনি হেৰি কৰিব ঠাণ্ডা পানী অলপ চকুত মাৰি চাবচোন।
চাইছিলো আপোনাৰ মই মানে ভাল পোৱা নাই।
হয় হয়, ঠান্দা পানী অলপ মাৰি চাব, নহ'লে এটা কাম কৰিব আৰু এটা মানে আপুনি যদি সোনকালে যদি মা থা বিষয়ৰ পৰা যদি আপুনি যদি পৰিত্ৰাণ পাবলৈ বিচাৰে তেতিয়া হলে মই পোৱা কামতটো কৰিব পাৰে।
হয়।
আপুনি হেৰি কৰিব এয়া এনেকুৱা সৰু কিবা কাঠি এডাল লৈ পেলাই আপুনি নাকত আপুনি দি পেলাই এনেকে মানে এনেকে হাছিয়াব চোন।
তেতিয়া কি হব?
মানে আপোনাৰ কি হয় আপোনাৰ আমাৰ মানে মূৰৰ যিবোৰ আপোনাৰ শিৰাবোৰ আছে সেইবোৰ ব্লগ হৈ যায়গে, যেতিয়া আপুনি মানে এনে এ হাঁচি চাচি যেনেকে মাৰি যদি দিয়ে তেতিয়া আপোনাৰ কি হয়। আপোনাৰ মানে সেয়া সিৰাবোৰ ব্লক যদি হৈ থাকে সেইবোৰ মানে খুলি যায়গে। সেইবাবে আপুনি নাকত আপুনি হেৰি কৰি পেলাই হাতচি এটা মাৰি চাবচোন।
অ', হ'ব বাৰু আপু এই কথাষাৰ ক'ৰ পৰা গম পালে?
মই এইটো, মই এইটো মানে বিভিন্ন ধৰণৰ মানে এইবিলাক মানে কাম-কাজৰ লগত জড়িত হৈ থাকোঁ মই মানে ঘৰু ঘৰুৱা কিবাখিনি মানে আপোনাৰ চিকিৎসা পদ্ধতি সেইবোৰ লগত জড়িত হৈ থাক খু গতিকে মই জানো আৰু আপুনি এ সেইটো কৰি চাওঁক আপুনি লগে লগে আপুনি আপুনি হাঁচি মাৰক আপুনি তিনি চাৰিবাৰ আপুনি দুই ছেকেণ্ড আপুনি দুই মিনিটৰ ভিতৰতে আপুনি অহ, মাথাৰ বিষৰ পৰা আপুনি ভাল পাই যাব। সেই কামটো আপুনি কৰি চাব পাৰে, বুজিছে। মানে আজিকালিৰ দিনত আপোনাৰ কি জানে মানে বিভিন্ন ধৰণৰ আপোনাৰ অ', মোবাইল ফোন, লেপটপ সেইবোৰ মানে টিপিটে টিপোতে মানে আপোনাৰ যি মানে
হয়।
পোহৰবোৰ যে চকুত যে পৰে সেই মানে পোহৰবোৰ ৰশ্মিবোৰৰ পৰা আমাৰ চকুৰ মানে যি আপোনাৰ মানে ৰশ্মি আছে। সেইবোৰ মানে বিভিন্ন প্ৰকাৰে মানে বেয়া হৈ যায়, সেইবাবে মানে আপোনাৰ কি হয় অহ, মূৰৰ বিষটো আপোনাৰ সৃষ্টি হয়। সেইবাবে কি হৈছে মোবাইল ফোন যিমান যি পাৰে আপুনি মোবাইল ফোন, লেপ টপ সেইবোৰৰ পৰা আপুনি অহ, দূৰত থাকিবলৈ চেষ্টা কৰিব মানে পোহৰটো অলপ কমাই ল'ব কাৰণ আৰু এতিয়া কামটো আপুনি কৰিবই লাগিব হয় কাম টো নকৰিলে নহ'ব যদি কামটো কৰিব মন আছে আ আপুনি মানে পোহৰটো কমাই ল'ব বা মোবাইল ফোনৰে হওঁক বা লেপটপৰে হওঁক। নহ'লে আপুনি এটা কাম কৰিব অ' উম, চকুত মানে এনেকে চাট মাৰি নধৰা আপোনাৰ অ', চচমা পোৱা যায়। সেই চশমাক ব্যৱহাৰ কৰিব পাৰে আপুনি, বুইছে।
মোৰ মানে কি জানেনে মই মানে আপোনাৰ মোৰ মানুহজনী মানে অকন দেখাও প দেখিব নেদেখো মই মানে কমাই ল'লে মই আৰু নেদেখো।
অ', অ', আপোনাৰ মানে চকুৰ মানে প্ৰব্লেম আছে ন'। আপুনি দূৰৰ বস্তু দ দ আপুনি দূৰৰ বস্তু নেদেখে নে নে ও
নাই নেদেখো নেদেখো, দূৰৰ বস্তু নেদেখো, ওচৰৰ বস্তুও নেদেখো।
আপুনি একোৱে নেদেখে তেনেহ'লে আপুনি অন্ধ মানে।
নে আপুনি অলপ চলপ মানে দেখে? অলপ চলপ চাগে দেখে, হয়, হয় অলপ চলপ দেখে যদি আপোনাৰ অ', কিন্তু আপুনি কৈছে দূৰৰ আপুনি মানে দূৰৰ বস্তুও নেদেখো বুলি কৈছে হয়।
ত' বেয়া হ'লে মানে ওচৰৰ পৰা চালে। আপোনাৰ ফুল ব্ৰাইটনেচ দি চাব লাগে আৰু সেইটো, এনে বেলেগ বস্তু দেখো ওচৰত থকা মানুহৰো মানে এই
অ', আপ আপুনি হয়, হয়, আপুনি সেইবোৰ অকমান মানে দূৰৰ আপোনাৰ যি ক'লে সেইবোৰ বস্তু আপুনি অকমান না-নাচাব ইমান এ ইমান আপুনি মোবাইল ফোনৰ আ বহুত ক্ষতি কৰে মোবাইল ফোনৰ লগত আপুনি ইমান জড়িত হৈ নাথাকিব বাৰু এক নম্বৰ কথা, দুই নম্বৰ কথা আপুনি যেতিয়া আপুনি কাম কাজত কৰে লেপটপত যে কাম কৰে আপুনি যদি পৰা পক্ষত আপুনি অলপ তাক আপোনাৰ যি লেপটপৰ পোহৰটো আছে তাত অকমান কমাই লবলৈ চেষ্টা কৰিব। যাতে আপুনি চকুৰে দেখা পোৱাকে কমাই লোৱাকে চেষ্টা কৰিব বা অব বেছি বেছি মানে আপোনাৰ অ' থাকাটো বেয়া আৰু সেই বেছিকে নাৰাখিব। তাৰপিছত আপোনাৰ তিন নম্বৰ কথা আপুনি কি কৰিব চকুটো অ', অলপ ঠাণ্ডা পান আপুনি কাম কৰিছে ধৰি লওঁক আপুনি ছঘন্টা একেৰাহে আপুনি বহি কাম কৰি
ছঘন্টা বেছি কৰিছো আপোনাৰ।
হয়, হয়, তাৰ মাজতে আপোনাৰ মানে যি মানে খাদ্যৰ কাৰণে যি আপোনাৰ মানে অকমান মানে সময় পোৱা যায়। সেই সময়খিনিত আপুনি চকুতো অলপ মানে আপুনি হেৰি কৰিব আপোনাৰ অলপ মানে চকুটোক অকমান মানে সময় দি পেলাই আপুনি চকুটোৰ লৈ পেলাই আপুনি বিভিন্ন ধৰণৰ মানে হেৰি কৰিব এয়া চকুত অলপ ঠাণ্ডা পানীয়েই হওঁক লাগিলে বা চ-চকুটো অকমান মানে মুদি থাকিবলৈ আপুনি চেষ্টা কৰিব বুইছে?
হয়, হয়, গম পাইছো বাৰু।
এইখিনি আপুনি মানে আপুনি যদি এইখিনি যদি আপুনি অ' মই কোৱাখিনি কথাখিনি যদি আপুনি যদি ব্যৱহাৰ কৰে তেনেহ'লে আপুনি অতি শীঘ্ৰে আপুনি অতি সোনকালে আপুনি এই বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ আপোনাৰ পৰিত্ৰাণ পোৱা যাব বুইছে?
হয়, হয়, গম পাইছো বাৰু! বাকী আপুনি এতিয়া কি কৰি
বাত বাকী আপুনি কি কৰি আছে এতিয়া বাইদেউ?
মই আপোনাৰ এই মাথাৰ বিষত বুইছে শুই আছোঁ।
হয়, হয়, হয়, আপুনি কি কাম কৰি আছিলে বোলো?
মই আপোনাৰ এইয়া চেনঞ্চাছৰ কাম।
হয়, কৰি আছে ন?
হয়, হয়, এয়া আপোনাৰ লোকসেৱ জনসেৱা।
হয়, হয়, হয়।
উম, জনগণনা যে চেনচাচ্ মানে বুজি পাইছেই আৰু!
হয়, বুজি পাইছো বুজি পাইছো আপোনাৰ মানে হেৰি এই টো আপোনাৰ একো হেৰি চাকৰি আপোনাৰ মানে এইটো অ' আপোনাৰ এইটো মানে অ' চাকৰিটো আপোনাৰ মানে পাৰ্মেন্ট নহয় আৰু?
এইটো মানে পাৰমানেণ্ট আপুনি চাকৰি পাইছে আপোনাৰ যি কষ্ট আপোনাৰ। এইটো মানে কি চাকৰি কম আৰু আপোনাৰ কষ্টত অৱস্থা বেয়া হৈ গৈছে।
মানে গোটেইখিনি কাম গোটেইখিনি কাম আপুনি কম লেপটপতেই কৰিব লাগে ন?
হয়, হয়, গোটেইখিনি কাম লেপটপতে কৰিব লাগে। মানে অৱস্থা বেয়া হৈ গৈছে মানে অকমান আপোনাৰ খেলি মেলি হ'লে মানে আপোনাৰ গোটেইখিনি গোটেই মানে চিষ্টেমটোৱে বদলি যাব গম পাইছে। একদম ওপৰৰ পৰা আপোনাৰ গালি চালি শুনি আপুনি বহুত হেদে ক'ব একদম চৰকাৰৰ পৰা আপোনালালৈ একে ৰিপৰ্ট আহি যাব। এতিয়া মোৰ মানে টেনশ্যন লাগি গৈছে বুজিছে কি কামত সোমালোঁ মই।
আপুনি এটা কাম কৰক ভাল এটা বুদ্ধি এটা দিয়ক আপুনি এটা কাম কৰক কামটো যদি কৰিব মন নাই আপুনি পলাই দিয়ক।
বুজিছে? আপুনি দুদিনমান মোবাইল চুবাইল বা আপোনাৰ -আপুনি কৈ দিয়ক যে মোৰ
সেনেকা কৰিব নোৱাৰিম নহয় আপোনাৰ, একদম দি চি, চিচি গম পাই একেবাৰে আপোনাৰ এইগাল সেইগাল, চব ডকুমেণ্ট চকুমেণ্ট লাগিছে একেবাৰে ডাঙৰ কথা হ'ব। মই বৰ বেয়াকে ফচি গলো বুজিচ ছা। এতিয়া মানে, এতিয়া মই এৰি দিব নোৱাৰো কাৰণ এতিয়া আপোনাৰ চোপাৰভাইজাৰ এনিমেটৰ ট্ৰেইনিং আছে এতিয়া ঘপকে এতিয়া ক'ত পাব আক টেকনিকেল এছিষ্টেন্ট এজনী। বুজিলে? এতিয়া মানে সেই সেইকাৰণে মানে মোৰ মানে কি ক'ব আৰু। মই কাৰ পাল্লাত পৰি সোমালো বুজিছে।
হয়- হয়। আপুনি এটা কাম কৰক আ এই মাহৰ আপোনাৰ বেতনটো পালেনে নাই?
নাই পোৱা।
অ, বেতনতো পোৱাৰ পিছত আপুনি এটা কাম কৰক, ইমান দিন কৰিলে যিহেতু বেত নটো লৈ আপুনি এটা কাম কৰক, তেওঁলোকক কওক, মই কামটো টান পাইছো মই কৰিব নোৱাৰিম। মই কৰিলে ভুল হ'ব তাতকে ভাল আপুনি মোতকে আৰু অলপ ভাল, আহ কাম কৰা মানুহ এজন এগৰাক এ এগৰাকী বা এজনক বিচাৰক আৰু বুজিছে। তেনেকে এবাৰ কৈ দিলেই হৈ গ'ল।
হয় বাৰু। হয়-হয় এতিয়া সেইটো কথা ক'ব ভয় লাগে নহয় বুজিছে।
নহয় - নহয়। একো নকৰে বাৰু তেওঁলোকে একো নকৰে। তেওঁলোকে কি কৰিব? একো নকৰে।
তেও এনে দেখিব নোৱাৰা হ'ব আৰু
হয়-হয়, সেইটো হয় বাৰু সেইটো হয়। বাকী অহ আজি দিনত আপুনি সেইয়া কামতে গ'ল ন?
কি কৈছে?
সেই দিনত আপুনি সেই সেইবোৰ কাম কৰি থাকোঁতে গ'ল।
হয়- হয়- হয়। সেইবোৰ কাম কৰি থাকোতে গ'ল।
ঠিকে আছে মানে আৰু কি কৰিব এতিয়া। কৰি আছে যদি কৰিয়ে থাকক আৰু ন?
হয় হয়।
অ' হেৰি খালে এয়া ভাতটো খোৱা নাই চাগে, আ আৰ চাহ-তাহ কি খালে?
কি কৈছে?
চাহ কি খালে?
মই আপোনাৰ চাহেই খোৱা নাই বুজিছে। মোৰ যি মাথাৰ বিষ।
হয়।
সেইকাৰণে মোৰ একদম একো খাবই মন যোৱা নাই, মই আপোনাৰ পানীকে খাই আছো আৰু।
অ অ।
ৰাতিপুৱা আপোনাৰ মই পিঠা দুটা খাই গৈছিলো। বুজিছে, সেইকেইটা খাইয়ে আছো। হয়। কি ক'ব আৰু, মোৰ মানে জীৱনটো কৰিম সেইফালে গৈ আছে মানে ধৰিব নোৱাৰা হৈ গৈছো আৰু গম পাইছে?
হয়।
এতিয়া মোৰ চকু বিষ, মাথা বিষ মোৰ কি কামত ফচিলো মই মোৰ টেনচন। এতিয়া মই আহিও তাৰপা, আজিও মোক এগাল মান কাম দি পঠাইছিলে বুজিছে।
হয়।
কিন্তু মই এতিয়া মানে এইয়া আৰু এজন আছিলে। চিনিয়ৰ এচিষ্টেণ্ট, তেওঁ মানে ফাইলটো তেওঁৰ লগতে থাকিলে, তেওঁ ফুৰিব গ'ল ঘৰতথৈ গ'ল সেইকাৰণ মই বাছিলো বুইছে, মই এতিয়া আজি ৰাতি দু এটা দুটালৈ মই ঘৰত কাম কৰি থাকিব লাগিল হয়, আকৌ ৰাতিপুৱা যাব লাগিল হয়। বুজিছে, এই কামটো মানে বহুত লেতেৰা কাম বুজিছে।
হয়, কামটো আপুনি এটা কাম কৰক। নোৱা নোৱা নোৱাৰিছা যদি এৰি দিয়ক, কাৰণ মানে যে ভুলকে কৰিলে আকৌ আপোনাৰে বিপদ হ'ব ন' পিছলৈ।
অ', ভুলকে কৰিলে মোৰে বিপদ হ'ব গম পাইছানে?
অ' হয়, হয়, হয়, সেইটো আলোচনা কৰি পেলাই আপুনি কি কৰে কৰ